হেল্ল'?
অ 'ক হেল্ল'
হেল্ল'?
কওঁক।
হেল্ল' হয়। শুনা পাইছে নে? হেল্ল'? হয়-হয়। আজিৰ আমি টপিকটো ল'ম জেন্ডাৰ ইকুৱেলিটি। হ'বনে?
অ' হব- হব।
হ য় আপোনাৰ অ জেনেৰেল ইকুৱেলিটিৰ ওপৰত কি থথচ আছে এবাৰ কব পাৰিবনে?
জেণ্ডাৰ ইকুৱেলিটি লৈ পেলাই এতিয়া মই যিমান দেখিছো ছোৱালী লৰা বা আমাৰ এয়াখিনি একেলগেই গৈ আছে ইমান এটা ডিচক্ৰিমিনে্যন ম ইন ইকুৱেলিটি বা এয়া মই দেখা নাই আমাৰ সমাজত
হয় আ ' এতিয়া যি দেখা যাব মই আপোনাৰ কথাটোলৈ বাৰু এ গ্ৰী কৰোঁ এতিয়াও ডেছকৃমিনেচন অলপ নে অলপ টো আছে লৰা ছোৱালীৰ মাজত
আছে এতিযা বহুত ক্ষেত্ৰত আমি চাব পাৰো যে লৰা ছোৱালী লৈ পেলাই আমি সেইটো ভেদ ভাৱ বা এয়াটো আমি কৰো আমি চাওঁ যদি লৰাটোৱে ইমান খিনি পাৰিব ছোৱালী খিনি ইমান খিনি পাৰিব কিন্তু সেইখিনিৰ মাজতো এয়াখিনি গৈ আছে। কাৰণ উম, যোনখিনি মেজৰিটি মানুহ সেইখিনিয়েতো অলৰেডি কব কে, সমানকে চাইছেই। খালি এতিয়া অলপমান এয়া বা শিকি আছে যোনখিনি যাতে সিখিনিও যাতে ছোৱালী খিনিক মানে বেছি গুৰুত্ব দিয়ক মোৰ মতে লৰাতকে।
হয়। অ', আপোনাৰ যেনেকে এতিয়া কিছুমান বেছিক বস্তুৰ কাৰণেও ছোৱালীবোৰে কাজিয়া কৰিব লাগে। আমি দেখা পোৱা গৈছে যে বেছিক ৰাইটছৰ কাৰণেও আগতে বহুত কিবা-কিবি প্ৰটেষ্ট হৈছে, কিবা হৈছে। আৰু ল'ৰা মানুহে সেইখিনি ইজিলি পাই যায়। সেইটোত কি কব?
মই কম, নিশ্চয়, ছোৱালী মানুহ বা মহিলা মানুহ যোনখিনিয়ে এতিয়া আন্দোলন বা সেয়া কৰি আহিলে, ইমান দিনে যিমানখিনি জন আন্দোলন কৰি আহিলে, গোটেইখিনিৰ ফল তেখেতসকলে পাইছে। এই যিমানখিনি নিয়ম কানুন বা যিমানখিনি যি আছে গোটেইখিনি মাইকী মানুহৰ প্ৰতি বা ছোৱালী মানুহৰ প্ৰতিয়ে বনোৱা গৈছে তেখেতসকলক আগত ৰাখিয়ে বস্তুেইখিনি বনোৱা গৈছে তেখেতৰ তেখেতসকলৰ পক্ষয় বস্তুটো বনোৱা গৈছে চ মই এইটো বুলি ন ভাবোঁ যে সিহঁতৰ ইয়াতো বিফল হৈছে। তেখেতসকলে যুঁজিছে। যুঁজি পেলাই আজি সিমানখিনি আহি পাইছে। সেইটো মই নকওঁ যে কি- সিহঁতে নাই পোৱা বা নহল বা
হয়, কথাটো বাৰু ঠিকেই কৈছে। কিন্তু আপোনাক কি লাগে? জেণ্ডাৰ ইকুৱেলিটি যোনটো আমি কওঁ, অ'- চবকে সমান অ'- পৰিচয় বা সমান অ'- ৰাইটছ দিব লাগে বুলি যে কয়, সেইটো এটা থিঅৰী বেছ হয় নে সেইটো মানে আপুনি প্ৰেক্টিকেলি মানে কব পাৰে কিয় হৈ আছে বস্তু
এতিয়া আমি যদি, নিজ চকুদি চাব যাওঁ যে, আমি দেখা মতেতো কিছুমান জাগাত এতিয়াও, মানে নাৰীক এতিয়াও পিছপৰোৱা বুলি কোৱা যায়। নাৰীয়ে এইটো কাম কৰিব নোৱাৰে, যোনটো পুৰুষে কৰিব পাৰে। বা নাৰীয়ে অকল ঘৰ চলায়, পুৰুষে কাম কৰে। এনে বিভি- বিভি- বিভিন্ন এয়াত আমি জেগাত দেখা পাওঁ। বিভিন্ন ভিতৰুৱা অঞ্চলত আমি দেখা পাওঁ। কিন্তু সেই সিখিনি মানুহৰ আকৌ শিক্ষা বা সেয়াও বহুত কম। বহুত কম বয়সলৈকে পঢ়া বা সেয়া কৰা। এতিয়া আমি যদি অলপমান বাহিৰৰ ফালে আহোঁ, অলপমান যদি আমি চাওঁ, স্কুলত, কলেজত বা আমি কামৰ ক্ষেত্ৰত যদি চাওঁ, ছোৱালী-ল'ৰা সমানেই চলি আছে। মহিলা, পুৰুষ বা আজিকালি তৃতীয় লিংগ যোনখিনি ওলাইছে এল জি বি টি কিওজন কিনি আমি। কুব সিখিনিও ভাল মৰ্যদা পাই আছে। সেইখিনিও ভাল দয়া চলি আছে আমিতো এতিয়া কব গলে বহুখিনি আগুৱাই আহিলো মানুহখিনি খালি এই যোনখিনি এতিয়া অলপ পিছ পৰি আছে সেইখিনিক যাতে আমি অলপমান শিক্ষিত কৰিব পাৰো সেইটোৱে আৰু
অ' এই যে জেণ্ডাৰ ইকুৱেলিটিৰ যোনটো এজেণ্ডা হয়, সেইটো আপোনাক লাগে নেকি যে অ' কিছুমান মানুহে সেইটোৰ বেয়াধৰণে এদভান্টেজ ল'ব খোজে বা কিবা
যা বেয়া ধৰণে মানে আপুনি কেনেকে কব বিচাৰিছে?
যেনেকে মে বি জুন ডিজাৰভিং হয় তেওঁ নাপাই পিনে জেণ্ডাৰৱাইছ বস্তু ল'ব খোজে
আহ ইয়াতে অলপমান এটা উম মেইনলি নচ বা আমি যোনটো মতা মানুহ যোনটো আমি সেয়া বুলি কওঁ যে ঘৰৰ মুখ্য্ সেয়াজন মতা মানুহ বা এজন সেয়াৰ সেয়া বুলি কয় আমি ত' ভাবে যে কি তেখেতসকলে মতা মানুহ বেছি প্ৰফাৰ কৰিব ক মতা মানুহে কষ্ট কৰিব কৰে, মাইকী মানুহে কষ্ট কৰিব নোৱাৰে। তো সেনেকে চ'চাইটিখন বা সমাজখন চলি গৈ আছে। আজি সেই- সেই সমাজ বা সেই মানসিকতা আমি যদি সলাব পাৰোঁ, তেতিয়া এটা ভাল দিশলৈ আমি গোটেইখিনিক সমানেই লৈ যাব পাৰি সেই বস্তুটো এতিয়া মই দেখা মতে বহুত কমি আহি গৈছে কিন্তু উম পুৰা কমি যোৱা নাই বুলিও নকওঁ কিছুমান জেগাত এতিয়াও আছে যিহেতুকে মই আগতে কথাটো কলোৱে কিছুমান জেগাত এতিয়াও আছে আৰু সেই মানুহখিনি বেছি পঢ়া শুনাও নহয়
হয়। আ জেণ্ডাৰ ইকুৱেলিটিটো মই ভাবো যে, এতিয়াও থিয়ৰী বেচড হৈ আছে অলপ-চলপ। নে আপোনাৰ কথাটো শুনাৰ পিছতো মোক এনেকুৱা লাগে থিয়ৰী হৈ আছে বিক'জ বহুত জাগাত জেণ্ডাৰ ইকুৱেলিটি নাই। যোনটো আপুনি চাপ কৰিছে। কিন্তু তাৰে পক্ষতো যদি চাবলৈ যাওঁ, বহুত ডেভেলপ প্লেচেজতো নাই। ক'ব গ'লে ফেমিলিজত নাই যিহেতু পেত্ৰিআৰ্কি চলি আছে বেছিভাগ, সেইটোত কি ক'ব? পেত্ৰিআৰ্কিটো আমি চাব লাগে? নে নালাগে?
অ' সেইটো এতিয়া এজন মানুহৰ নিজৰ ঘৰুৱা কথা। এতিয়া সেইটোত তেখেতসকলে কোনটো বস্তু বিচাৰে? সেইটো তেখেতসকলৰ কথা। এতিয়া কিছুমানে ভাবে যে কি আমি একেলগে কামখিনি কৰোঁ ইয়াতে, কোনো মানে ঘৰৰ মুখ্য, মেইন সেয়া নাথাকে বা কোনো মেইন সেয়া নহয়। কিছুমান মানুহে ভাবে যে নাই মোৰ ঘৰৰ মানে ল'ৰাটোৱে বা ছোৱালী-ল'ৰাজনে সেই কোনো ত' তেখেত মেইন মুখ্য সেয়া ঘৰৰ, ত' বা ছোৱালীজনী মেইন বা তেখেতে কমাই বা তেখেত মেইন, ত' সেইটো বস্তুত এটা ইণ্ডিভিজুৱেল বা এজন নিজৰ মানুহৰ ভিতৰুৱা কথা। হেটো আমি এতিয়া ক'ব নোৱাৰো যে লাগে- নালাগে কিছুমান ক্ষেত্ৰত। তত এইটো লাগিবও পাৰে কিছুমান ক্ষেত্ৰত এইটো নালাগিবও পাৰে। বা কিছুমান ক্ষেত্ৰত এইটো নহ'লেও চলি যায়।
হয়, কথাটো মই বুজিছো বাৰু কিন্তু মোক এনেকুৱা লাগে যে এইটো চাগে অলৰেডি ৰুটেত আছে নেকি? যে ঘৰৰ মোতা মানুহজনে যোনে মানে আৰ্নিং কৰি আছে তেওঁৱে হেড অফ দা হাউচ হয়। আগৰ
এতিয়া ঘৰৰ মুখ্য আকৌ মানুহজনৰ কথা যদি আমি কব যাওঁ সেই বস্তুতটো অহ আগৰ আমি আমাৰ আগৰ দিনৰ পৰা চলি আহি আছে সেইটো বস্তুটো চলি আহিছে কিন্তু এতিয়া বস্তু অলপ চেঞ্জ হৈছে নেকি! অলপ সলনিৰ ফালে গৈছে নেকি মই যিমানখিনি দেখিছো। কাৰণ এতিয়া সেই বস্তুটো কাৰণ এটা ঘৰৰ এতিয়া মাইকীমানুহ মতামানুহ দুইজনেই চলায়। আগতে সেই বস্তুটো নাছিলে আগতে মাইকী মানুহজনী ঘৰত থাকে, মতা মানুহটো খেতি কৰিব যায়, সেয়া কৰিব যায়। আগতে অকল মতা মানুহটোৱে মানে কমাই কৰি আনিছিলে বা সেয়া কৰি আনিছিলে। তেতিয়াটো দুইটাই কৰে, চ' সেই বস্তুটো মই এতিয়া জাজ কৰিব নোৱাৰো কাৰণ এতিয়া মৰ দেন এয়া বা নতুনয়া খিনি নতুন যোনখিনি উঠি আহি আছে সেইখিনি সেই বস্তুটো ফল' নকৰে।
হয়, কিন্তু অ' দেখিব পৰা যায় যে যদিও দুজন হাজবেণ্ড ওৱাইফে আৰ্ণ কৰি আছে, দুটাই সমানে কনট্ৰিবউশন দিয়ে এখন ঘৰত, তথাপিও তাতে জিয়া ডিচিজন আহে তাতে জেণ্ডাৰ ইকুৱালিটিটো নাথাকে। বেছিভাগ ডিচিজন তোৰ ঘৰৰ মতা মানুহজনকে সুধি লোৱা যায়, যেন দেখা যায় বেছিভাগ।
এইটো চেন্স ব পৰা যায়।
কিন্তু তাকে মই কৈ আছো যে আপোনাৰ এইটো সলনি হোৱা নাই এইটো মানে আপোনাৰ হেনেকে আমাৰ এইটো সলনি হোৱা নাই নাই সেইটো কৈ আছো মানে
সলনি হোৱা নাইতো সলনি কৰিব লাগিব আমি চবে কথা পাতি, বা আমি মানুহখিনিক আহ এয়া কৰাব লাগিব অলপ শিক্ষিত কৰাব লাগিব বস্তুখিনিক লৈ লাগ
হয় আপোনোক লাগে নে জেণ্ডাৰ ইকুৱেলিটি যোনটো আমি কনচেপটো বুজো এটো কন ছোৱালীমান মানুহে বুজি পিনে আগবঢ়াই যা-যাব লাগে নে ল'ৰাবোৰেও বুজিব লাগে?
চবে, চবে, চবে লৈ যাব লাগে আগবৰাই। ন অকল এটা পক্ষে আমি নকওঁ।
কিন্তু বিশেষ পক্ষে দেখা যায় যে, আ ল'ৰা মানুহবোৰে বিশেষ বুজি নাপায় এই কথাষাৰ। দেখা পোৱাত কৈছো দিয়ক মই।
সেইটোপক্ষে মই এতিয়া ইমান এটা ক'ব নোখোজো। কাৰণ এতিয়া কিছুমান ক্ষেত্ৰত ছোৱালী মানুহখিনিও অলপমান, এয়া হয়, চ' মই ইমান এটা, এটা পক্ষে ক'ব নিবিচাৰো বস্তুটো আৰু দুটা পক্ষে চলাই লৈ যাব বিচাৰো।
হয় মই কথাটো আপোনাৰ বুজিছো, আপুনি, আপোনাৰ কথাটো বহুত ডিপ্লমেট হয়। এণ্ড মই বুজি পাইছো সেই কথাটো। আ তাৰে বাহিৰে জেণ্ডাৰ ইকুৱালিটিটো অনাৰ কাৰণে বিভিন্ন ধৰণৰ ল' ৰুলছ এনফৰ্চো কৰা গৈছিলে, আপোনাক লাগে নে সেইবোৰ এতিয়াও ফ'ল হয় প্ৰপাৰলি? নে ক'ৰবাত নহয় ক'ৰবাত অলপ নহয়!
ক'ৰবাত, ক'ৰবাত বস্তুতো হয়। নোহোৱা নহয়! ক'ৰবাৰ বস্তুটো হয়।
বাৰু, আ আশা কৰিছো যে জেণ্ডাৰ ইকুৱালিটি সঁচাকে চবতে ইমপ্লিমেণ্ট হওক। আৰু চবে আমি যেনেকে আপুনি যেনেকে ভা ধাৰণা লয় মই যেনেকে ধাৰণা লওঁ হেনেকে মানুহবোৰেও লওক আৰু ডেভেলপ কৰক। মানুহবোৰে, অ' সেইটো কয়ে সামৰিম এই কনভাৰচেচনটো ইয়াতে।
থেংক ইউ ধন্যবাদ।